হেল্ল' আহ কি কৰিছে? অঁ শুনিছো। কি কৰিছে?
এ আছো।
মই আছোঁ। তাইক বোলো পঢ পঢ়াব আহিছোঁ। পঢ়াব লাগিব এতিয়া অকন পৰীক্ষা পালেহি যে।
উম উম। চাহ তাহ খালেই?
অঁ খালো।
উম মইও এ খাই বৈ লৈ বোলো টিভি অকমান চাংগৈ বুলিয়েই বহি লৈছিলো গৈ।
অ অ কি চাই অসমীয়া ছিৰিয়েল নে? অঁ।
অসমীয়া
ক।
সেইখনে চাই থাকো। সেইখন ভাল লাগিছে যে এতিয়া চাই পেলাই।
অঁ অঁ কি কি নাম আছিলে? মোৰ মই চোৱা নাই যে এইকেইদিন।
পূৰৱী এখন সেইখন চাওঁ।
অ।
তাৰপিছত ৰানধেনু খন চাওঁ।
অঁ।
সেনেকে সেইকেইখনে চাওঁ আৰু তাৰপিছত নাচাওঁ আক ভাত পানী বনাব হয় যে।
অঁ অ।
বনাওঁ খাই বৈ লৈ কেনে
অ'।
সেইখন ছিৰিয়েল চাওঁতেচোন চাৰে সাতটা বাজেই। তাৰপিছত আকৌ ভাত বনাওঁ অ', এতিয়া হেৰি যে
দিন চুটি যে। উম, অ', অ', ৰা-অ', দিন দীঘল অ', ৰাতি চুটি।
পতককে সাতটা আঠটা বাজেই, এতিয়া চাৰে সাতটা বাজিবই।
অ', উম, আৰু শুতেয়ো ৰাতি দেৰি হয়। সেয়া ভাত পানী খাই কৰি লোৱা লৈ
উম।
চাৰে দচটা বাজেই।
পৰীক্ষা কেতিয়া পা?
সিহঁতৰ পৰীক্ষা বাইছ তাৰিখৰ পা।
অ', এইকিদিন আকৌ চাবও লাগিব ন' তাই জ্বৰ ভাল হ'ল আৰু?
অ', জ্বৰ ভাল হ'ল। অ', ডক্তৰক দেখুৱালোঁ।
উম, উম। ঔষধ দিলে আ উম, বাপেক আহিছে নেকি?
আহা নাই।
অ'।
আহিবহে চাগে পৰহিলৈ মানে।
অ', এতিয়া তাতে আছে আৰু চাক
অ', অ', তাতে আছে।
মানে গৰম বন্ধত যাবি চাগে ন?
অ', গৰম বন্ধত যাব লাগিব।
পৰীক্ষা দিয়তো বন্ধ দিবই ন?
পৰীক্ষা দি পেলাই মানে কেই নহয় দুদিনমান খুলিব, খুলি পেলাই খুলি পেলাইহে আকৌ মানে মানে দচদিনমান খুলি তাৰপিছত বন্ধ দিব আৰু।
অ'
মানে এখন ইস্কুল মানে ইস্কুলত চব ইস্কুলতে বেলেগ বেলেগ যে
উম, উম।
উম
পৰীক্ষা দহ দিনত খুলে।
অ', পৰীক্ষাৰ পিছত আকৌ দচদিন খুলিব খুলি পেলাই তাৰপিছত বন্ধ দিব আৰু উম
অ', এনেও পৰীক্ষাটো এইবাৰ আগুৱাই দিছে যে, লাষ্টৰ সময়ত হ'লে তেতিয়া পৰীক্ষাও শেষ হয়, বন্ধ দিয়ে ন? এতিয়া আকৌ এবাৰ আগুৱাই দিলে ন? ন' এতিয়াচোন আজি হেৰি হৈছে পোন্ধৰ তাৰিখ হৈছে হে।
অ', আজি পোন্ধৰ তাৰিখহে।
অ'।
এহেঁতৰ ইস্কুলত পৰীক্ষা হৈয়ে আছেনে?
ইহঁতৰ হোৱা নাই হ'বহে। ইহঁতৰ আকৌ লাষ্টৰ সময় লৈহে হয়গৈ।
অ'
চৰকাৰী ইস্কুল যে
অ অ
চৰকাৰী স্কুল লাষ্ট সময়লৈ হয়গৈ ইহতক তহতৰ আকৌ প্ৰায়ভেত স্কুল যাওঁ ন
অ প্ৰাইভেট স্কুল যে দেৰিকে অ
শংকৰদেৱৰ হলেই নেকি উম আমাৰ ভাগিনজনিঘৰ হলেই অ সিহঁতৰ সে পৰীক্ষা হৈয়ে আছে চ
অঁ শংকৰদেৱৰ স সহজ জাতীয় জাতীয় বিদ্যালয়
অ
অঁ
জাতিয় বিদ্যালয় হৈছে
জাতীয় বিদ্যালয় হা
অ যাবা আকৌ তাত পঢ়া নাই বোলে জাতীয় বিদ্যালয়ত জাতীয় বিদ্যালয়ত নাই পঢ়া যে কোনো পঢ়া নাই বোলো
অঁ
গম নাপাও এনে শংকৰদেৱত আছে যে কিবা হৈছে বুলি অ এতিয়া ভাত কিহৰে বনাবি
ভাত এতিয়া মই দোকানৰ পৰা আহি পাইছোঁহে মাংস আনিলোগৈ বইলা
অ
ব্ৰইলাকে আনিছোঁ আৰু তাকে বনাই নিব লাগিব মানে এই খালী ভাত হ'লে ভাত নাখায় নোখোৱা হৈ আছে।
উম ঘৰৰ পৰা আনিছে যে
অঁ
জৰ পৰাৰ উথিলে অকমান মুখখন তিতা তিতা লাগি থাকে আৰু অকমান ভাল ভুলকে বনাই বনাই খোৱা দুদিন পৰীক্ষা সময়ত ন।
অঁ সেইটো কাৰণে বোলো হেৰি আনি দিম তেতিয়াহে ভাত খাব উঠনি দিনত নাখালেই খালী ভাত কাৰণে।
উম তাই জ্বলা চলা খায় নে নাখায়।
খাই জ্বলা খায়।
খাই জলা খায় অকমান জলাকে বনাই দিবি জালুক সৰহ কে দি পেলাই।
অ' জালুক সৰহকে দি বনাই
এনে এইটো জৰ একে গা বিক সিখও হয় যে আমাৰ। আমাৰ ওচৰ মানুহ এজনি জৰ উঠিছে একেই গোটেই গা বিষ কাহ মানু্হ জনি অৱস্থা নাইকিয়া হৈ গৈছে আৰু ভাতো খাব নোৱাৰে।
অঁ সেয়াই ভাত চাত খাব মন নাযায় মানে। ভাতটো খাব মন নাযায়। জ্বৰ উঠিলে বোলো ভাত খাব মন নাযায় অ অঁ অঁ
মানুহ যদি শুকাই শিনাই গৈছেগৈ ভাত পানি খাব নোৱাৰি নোৱাৰি আমাৰ ওচৰৰ জনি মুখখন তিতা বোলে ভাত খাব নোৱাৰো বুলি কয়।
অঁ। আমাৰ এইও বোলো খিনাই গৈছে গৈ।
অ' অকমান হেৰি কৰি জোৰ কৰি কৰি খোৱাবি অকন অকনকে।
অঁ।
এ এবাৰ ঠাইত দুবাৰ তিনি বাৰমান দিবি অকন অকনকে। এবাৰতে খাব নোৱাৰিলে, তেওঁ গাত শক্তি পাব ন।
অঁ।
পৰীক্ষা সময়ত খাব নোৱাৰিলে কি হব।
অঁ। ভিটামিন ঔষধ দিছে, কিন্তু খালেও মানে এতিয়া তাই খাব তান পায় যে ঔষধ যে।
উম।
সেইটো কাৰণে হে মানে তাইক মাংস হ'লে খায়, মাছটো কিন্তু নাখায় আৰু মাছ হ'লে নাখায়। খায়ইয়ে।
অ' এই সৰু লৰা-ছোৱালী যে সৰু লৰা সৰু লৰা-ছোৱালী মাংসই ভাল পায়। নাখায়।
অ'।
তাকে বনাই দিবি অলমান ভালকে।
মই সেইটো কাৰণে বেছিভাগ মাংসই আনো, মানে মাছটো ইমান নানোৱেই। তাই নাখায় যে, অকলে এৰি খাব বেয়া লাগে।
উম। দুজনীহে মানুহ ন, এজনীয়ে নাখ খালে এজনীয়েনো কি খাবি আক।
আহ।
অকলে বনাই খাইও ভাল নালাগে ন, লগত এজনী হলে ভাল লাগে আও।
ভাল নালাগে অকলে সে মই অকলে থাকিলে মানে যেন তেনে কিবা এটা বনাই পেলাই থৈ দিলেই হ'লা বুলি ভাবোঁ। মানুহ থাকিলে এতিয়া সেইটো বনাবই লাগিব।
উম। ঘৰ চাউল ভাত আও, তাতে হেৰি কৰিবি আলু-চালু ভাজি লবি। পিটিকা-চিটিকা বনাই লবি। তেনেকে খাই বেছিকে ভাল লাগে ন।
অ' মই তেনেকে খাওঁ, তাই কিন্তু আলুটোও নোখোৱা হ'ল আল আলু মানে কিয় নোখোৱা হ'ল, এই যেতিয়া বৰত আছে যে।
অঁ।
তেতিয়া পাৰা মানে আলুটো তাই একদম এতিয়া আলু ভাজি দিলেও নাখায়, আকৌ পিটিকা বনাই দিলেও নাখায়।
খালে আও।
অঁ, এতিয়া একে আলু দেখিবই নোৱাৰে মানে।
আমুৱাই গল আও।
উম।
কণী দি দিবি কণী।
অ' কণী খায়, কণী সেই এটা আমলেট কৰি দিলে তেনেকেই ভাতকেইটা খা বৰা দালি চালিও নেখায়
অ
আৰু বইল কণীটোও ইমান ভাল নেপায় মানে
অ আমলেট বনাই দিবি আকৌ সেয়া আকনো মছলা দিব বনাই তেনুকা সদায় আক ব্ৰইলাৰ মাংস হোপা খোৱাও ভাল নহয়
অঁ নহয় লোকেল মুৰ্গীও আনো মানে আজি অনা নাই তাইহে ব্ৰইলাৰটোহে বেছি ভাল পায় লোকেলটো এই হা মানে
তেনে সেয়া লোকেল টো খাই ভাল নাপায়
অঁ
ব্ৰইলাৰটোহে বেছিকে খাই আৰু আজিকালি ব্ৰইলাৰ এই লোকেল টো একে তহতৰ গাৱত যদি পায় আ আমাৰ ইয়াততো নাপায় লোকেলটো এই চ চোণাল এনে কিহে হোপাহে লোকেল বুলি বেছে
অ আজিকালি সেয়াহে বেছে ইয়াতো চাগে মই বুজি নাপাও আ আনিব লাগে আনোহে মানে
অ চিনি নাপালে হে দুইটা একেহে
অ একে দেখাত লাগে
উম সেকাণে ধৰিব নোৱাৰি আমাৰ ইয়াত মই ধৰিব নোৱাও কিন্তু এই আমাৰ ওচৰ মানুহ এটা ধৰিব পাৰে যে সেই মানুহটোকে কওঁ আনি বলৈ মই
বোলো লোকেল মূৰ্গী লৈ আহিবি বুলি কও মই আউ তাপা সেই মানুহটোৱে মানে চাই পেলাই আনেগৈ মই চিনি নাপাও নহয় লোকেল কেনেকুৱা হেৰি কেনেকুৱা সোণালী সবা কেনেকুৱা কিন্তু খাবলে তোমাৰ গম পায় খাওঁতে গম পায় বুইছ খাওঁতে উম খাওতে এই লোকেলটো যে একে অকমান সোৱাদ টো ভাল এইটো সোণালীটো ইমান সোৱাদ নাই আঞ্জা খনৰ সোৱাদ উম নুঠে
অঁ
এতিয়া খাই থকা মানুহে গম পায় হয় নোখোৱা মানুহে গম নাপাব
অ নোখোৱা মানুহ এতিয়া এতিয়া আমি ম খাই আছো এতিয়া কিন্তু মই খাই থাকিলেও মানে আমাৰ ইয়াত চাগে মই ভালেই পাইছোঁ হয় সেইদাখন আনিছো এ কিন্তু হেৰি লোকেল মুৰ্গীৰ নিচিনাই লাগিছে
উম এই গাৱত লোকেলে বেচ গাৱৰ মানুহৰ পোহোনিয়াতে নাই উম আমাৰ ইয়াতহে আমাৰ বেপাৰী সোপাই হেৰি পা ফাৰ্মৰ পা লৈ লোৱা আহে যে চুণালী সোপা সেই কাৰণে আমি ইয়াত লোকেলটো ইমান নাপায় বিচাৰি
অ আমাৰ ইয়াত পোহে কাৰণে চাগে এতিয়া আমাৰ ওৱা পথাৰতে এতিয়া পুহিছে হয় মুৰ্গী পুহিছিলে আকৌ হাঁহ মুৰ্গী সেয়া তেনেকে আউ লোকেলেটো সে পথাৰতে খাই কৰি থাকে
উম সেইবিলাক ভাল সেইবিলাক সোৱাদ আছে
অ
উম উম হব দে মা ন, ছোৱালী জনী পঢ়া।
অঁ হ'ব দিয়ক।
উম উম।